নমস্কাৰ কি কৰিছা?
এইয়া ওলাই আহিছোঁ এপাক।
অ', মই এইয়া তোমাৰ ওলাই আহি ছোঁ, এইবাৰ বৰষুণ দি আছিল যে, ৰাতিপুৱা পৰা। অকণমান আমাৰ ইফালে মানে ওলাবও পৰা নাই, মাত্ৰ ওলাই আহি তোমাৰ এইয়া স্কুলতেই বহি আছোঁ, স্কুল আজি আজিকালি নবহালেকে আমি স্কুলতে বহো মানে।
দোকানৰ ফালে ওলাই আহিছোঁ, বৰষুণ আমাৰ ফালেও এতিয়া দিছেহে। তাৰপিছত
এ ৰাতিপুৱা তোমাৰ ৰুটি খালোঁ, এতিয়া আকৌ দুপৰীয়া বনাই আছে।
বিজনেছ কেনে চলি আছে?
বিজনেছ মোৰ ঠিকেই চলি আছে, গাড়ী বিজনেছ কেইখন।
অ', অ'। মোৰ তোমাৰ, কাম আজি বন্ধ আছিল বাৰু। কামত যোৱা নাই, কাইলেহে যাম। এই ছুটি লৈছিলোঁ তোমাৰ লেপ কাম আছিলে, ভাইটিৰ কিবা আধাৰ কাৰ্ড খন ঠিক কৰিব আছিলে।
অ'।
সেইকাৰণে
উম, অ'। মোৰ তোমাৰ ৰাতিকেহে আছে ভাড়া মানে, ৰাতি আছে। মই তোমাৰ পুলিচৰ গাড়ী, মোৰ এখন মানে বলেৰো তিনি চাৰিখন আছেটো। এতিয়া এখন মই নিজেই চলাওঁ, বাকী তিনিখন মানে তোমাৰ হেৰি থানাত আছে। ছে থানাৰ সেই পুলিচৰ লাইনত দি দিছোঁ, চলাই আৰু ড্ৰাইভাৰ তাৰ পৰাই দিয়ে যে।
অ', অ', ঠিকেই আছে ভালেই কৰিছা। মই তোমাৰ এই ফেক তৰিতহে কৰি আছোঁ এতিয়া, চিকৰিটি গাৰ্ড।
অ'।
তোমাৰ ডিপুটা ফেক্টৰীটোত।
অ'।
তাতেই কৰি আছোঁ।
উম, তাতযে কাম কৰি আছা, কষ্ট নোপোৱা?
কষ্ট আছে, এতিয়া মোৰ দিন হ'ল যে, ইমান এটা কষ্ট নোহোৱা হ'ল। ফাৰ্ষ্ট তে বহুত কষ্ট কৰাইছিলে বাৰু। এতিয়া সিমান এটা কষ্ট নলগা হ'ল।
অ', আমাৰ ঘৰতো মানে তোমাৰ মোৰ লগৰ নিচিনা, মোতকে ডেৰ বছৰ মানৰ সৰু হ'ব।
উম।
তাত সোমাইছিলে, তাক মই আগতেই কৈছিলোঁ, তই এইবিলাক ফেক্টৰী কাম নোসোমাবি, বহুত
কষ্ট হয় বাৰু দেই, য'ত ত'ত লগাই দিয়ে তোমাৰ। টাইম টেবুল নাই, ৰেষ্টেইনিদিয়ে, ময়ো ফ্ৰাষ্টৰ কেইদিন সেনেকাই হৈছিলে।
অ', তোমাৰ মানে কিবা তোমাৰ মানে দুবছৰ মানৰ পিছতেহে, তাৰপিছত তোমাৰ কিবা এটা আহিব আৰু।
উম, মোৰ এতিয়া পোন্ধৰ হোজাৰকে দিয়ে। মোৰ তোমাৰ এবছৰ হ'ল বাৰু।
ফুৰিলা?
এবছৰ হৈছেহে।
উম।
ঠিকে আছে মই কৰি আছোঁ বাৰু। এতিয়া তোমাৰ পইচাটো বেছিকে দিয়ে দেখি ওলোৱা নাই আৰু, আকৌ তোমাৰ নতুনকে সোমালে আঠ ন' হাজাৰ টকা দি দিব ক'ৰবাত। সেইকাৰণে বেলেগ বিচৰা নাই আৰু। ভাল তেনেকে মিলা কাম পালে কৰিম বাৰু।
উম।
এতিয়ালৈকে বিচৰা নাই কৰি আছোঁ যেতিয়া।
তুমি গাড়ী চলোৱা যদি, মোৰ গাড়ীকেইখন চলাব পাৰিবা। উম।
তোমাৰ দিনত এনেকা ভাড়া মাৰিব পাৰিম নে নোৱাৰিম?
পাৰিবা। তোমাৰ, এ মোৰ চুপ ডিজাইয়াৰখন তুমি পুলিচৰ লাইনত চলাবা নে, নে এনেকুৱা ভাৰাত চলাবা কোৱা?
মই পুলিচৰ লাইনত চলালে তোমাৰ যেতিয়া তেতিয়াই ক'ব ন'। মই ৰাতি ফেক্টৰি পাই আহি পেলাই তোমাৰ এ, দিনতে চলাব পাৰিম। দিনটো কাৰণে অকল। দিনত ভাড়া চাৰা পায় নে নাপায় এনেকে?
তোমাৰ দিনত মোৰ পাই অ'।
তেনে মই দিনতে সোমাই ল'ম তোমাৰ তাত। দিয়াচোন এদিন মোক তেনেহ'লে চাম।
অ' তুমি শুনা অ' শুনা? তুমি যদি গাড়ী মোৰ যদি চিষ্টেমত চলোৱা তুমি ফেক্টৰী কামটো এৰি দিব লাগিব, মানে তোমাৰ এতিয়া গাড়ী এতিয়া তোমাৰ ৰাতিপুৱা গলে তুমি আকৌ ৰাতিহে আহিব পাৰিবা।
সেইটো হয় কিন্তু মোৰ এই কয় ইয়াত এমাহ হোৱা নাই, এতিয়া এইমাহতটো কমপ্লিট কৰি লৈ পেলাইহে মই পইচা লৈ হে ওলাব পাৰিম।
উম, তুমি হেৰি কাম কেতিয়া যোৱা?
মই তোমাৰ ৰাতি আঠটাৰপা।
আনটাৰপা ন' ৰাতিপুৱা?
নহয় তোমাৰ ছটালৈকে।
উম। তুমি এটা তুমি দিনৰ কামখিনি মানে আন টাৰ আগত মানে তুমি নাই বুলি ক'লে ৰাতিপুৱা যদি সোনকালে যোৱা, অ' ৰাতিপুৱা তুমি আনটা মানত গলে নিমিলিব নহয়।
উম।
তুমি এটা কাম কৰা তুমি এই মাহটো শুই লোৱা, তাৰপিছত পিছৰ পৰা চলাবা ন'।
অ', অ' এদিন দুদিন এনেকে দেখাই দিবা ক'ত কেনেকে কি কি কেনেকে চলাব পাৰিম।
লাইনতটো মিলাই দিবা তুমি ধৰা। তাৰপিছত মই নিজে চাম আৰু চলাব পাৰোঁ না নাই।
অ' তুমি এটা কাম কৰা যদি শুই যায় মোৰ মানে তুমি তুমি এদিনত নাই বুলি কলে তিনি হাজাৰ, চাৰি হাজাৰ মান ইনকাম হৈ যাব।
অ' ঠিকে আছে, সেনেকে হ'লে ভালেই।
অ' মোৰ ড্ৰাইভাৰ এতিয়া তোমাৰ এতিয়া ইয়াৰপা যা ইয়াৰপা গুৱাহাটী গলে সি তোমাৰ পোন্ধৰশ লয়। আহিব সময়ত আকৌ পোন্ধৰশ লয়, বেছি ৰাতি হলে আকৌ দুহেজাৰ লয়। আকৌ মানে তুমি এতিয়া এতিয়া মই গাড়ীখন পঠিয়া ইয়াত গুৱাহাটীত হে আকৌ মানে আহিব সময়ত লাগিলে এদিন থাকি দিয়ে, আহিব সময়তো মানে ভাড়া এটা লৈ আহে, টিপ এটা লৈ আহে মানে। আহিব সময়ত নহ'লে এনেই খালী গাড়ীখন অহা শুনিলে এদি ৰখি
অ' সেই সেনেকাে কৰি থৈছে দেখি ভাল হ'লে
অ' মানে য়া তোমাৰ বহুত মিলাব লাগে আৰু।
লাগিবই নহ'লে তেতিয়াহে চলিব পাৰিবা।
মোৰ তোমাৰ ডিজাৰ আছে চাৰিখন তাৰপিছত বলেৰু আছে চাৰিখন তোমাৰ
ভাল লাগে, চলাব পাৰিম।
বলেৰুখন তুমি শুনা, বলেৰু মানে এইবিলাক তুমি যোনটো টিপ মাৰিম বুলি কৈছা সেইটো ট্ৰিপত তোমাৰ বলেৰু নচলে যে।
অ' বলেৰো কেখন পুলিচত লাইনত হে চলাও ন' আকৌ।
তই মানে কেতিয়াবা কেতিয়াবাহে বলেৰু এখন মানে মানুহৰ ভাল অলপ অফিচাৰ চফিছাৰ তেতিয়া হ'লে বলেৰু যাব খোজে মানে আৰু এইবিলাক নৰ্মেল মানুহে এনেকৈ তুমি ক'ত বলেৰুত যাব খুজিব আৰু।
সেইটোও হয় বাৰু। উম, তোমাৰ মাইলেজ কিমানমান দিয়ে দিজায়াৰখনে?
এখ
পোন্ধৰ, ষোল্ল এনেকুৱা দিয়ে আৰু। অ' ঠিকেই আছে। তেনে ৰখাই গৈ আৰু এটা টিপত ধুনীয়াকে তেল চেল মিলাই তোমাৰ তিনি চাৰি হাজাৰ টকা এটা ওলাই চাগে ন'। ওলাই অ' ওলাই। উম,
বহুত মানে। বহুত এই কিমান মিলাবা তেতিয়া কেতিয়াবা গাড়ী মানে মোক আকৌ সোধে আৰু গাৰী আ, মই আকৌ বেলেগ মিলাই দি আকৌ এইফালে মিলাই দিলো টকা দুশ পচ
ওলাই যায়। উম, উম। ঠিকে আছে তেনে ভালেই। মই তেনে দিয়া চলাম দিয়া তোমাৰ এনে ট্ৰিপ চিপ মই কামটো কমপ্লিট কৰি ওলাই লওঁ ইয়াৰপা তাৰপিছত তোমাৰ
সেয়াই অলপ মানে আৰু টোপনি অলপ কষ্ট হ'ব আৰু যাওঁতেও চাতে।
কষ্ট কৰিম বাৰু। মই ৰাতি তোমাৰ টোপনি ক্ষতি কৰিয়ে এতিয়া দিনত থাকিব পাৰ হৈ গলোঁ। ব আৰু অকনমান দুই তিনি ঘণ্টা শুই পেলাই।
উম।
এদিন ধৰ মানুহে সাত, আঠ ঘণ্টা শুব লাগে কিন্তু মই দুই তিনি ঘন্টাহে শুওঁ।
অ' ৰেষ্ট পাবা বাৰু, ৰেষ্ট নোপোৱা নহয় ৰেষ্ট
উম, ভাৰাটো থৈ বাকী তাৰ পিছত মই শুইয়ে থাকিব পাৰিম।
অ' তাৰপিছত তুমি আহিব সময়ততো অলপ তেতিয়া অলপ খোৱা চোৱা হৈ পেলাই তেওঁ অলপ ৰখে না। সেই তেতিয়া ভাত চাত খাব পাৰিবা, তেতিয়া খাই পেলাই অকণমান ৰেচি লব আধা ঘণ্টা এঘণ্টামান ৰেষ্ট লব পাৰিবা।
উম, হেইটোৱে। গো-গুৱাহাটী চুৱাহাটী এয়াৰপৰ্টত যোৱা নাই? অ' সেইফালে দেৰ লাভ, মানুহ চানুহ পাই বেছি।
অ', অ' ইয়াৰপৰ্টতে তোমাৰ থাকে আমাৰ তেজপুৰৰ পৰা ওলাই গাড়ী।
অ' ঠিকেেই আছে। তেজপুৰ টু গুৱাহাটী না।
অ' তেছপুৰ টো গুৱাহাটী।
ভালে আছে তেনেহ'লে। তোমাৰ শ্বিলং টিলং ওলালে বলেৰোত যায় মানে। অ', অ' উম, উম সেইফালে আৰু তোমাৰ এ টাৱাঙৰ পৰা মানুহখিনি নাহে নে অৰুণাচলৰ মানুহ বিলাক?
সেইটো লাইনত তোমাৰ মই এই এইবিলাক গাড়ী মানে তোমাৰ সৰু গাড়ী নোপোচাই মানে।
হয় বাৰু কিন্তু সেইটো লাইনত বহুত পইচা বোলে টাউন চাইডৰ লাইনত।
মানে সে সেইটো গাড়ীত তো মাৰএনেকুৱা টাটা ঢুমূ চাটা চুমূলাগে অলপ মান ডাঙৰ গাড়ী লাগে।
উম পাহাৰত তোমাৰ ভাল যে, তোমাৰ সেইফালৰ মানুহ বিলাক অলপ ধনী ধনী। পইচা খুজিলে ইমান দাম দৰ নকৰে আৰু
উম।
গ'লেও নহয় তুমি হেৰি কৰা নহ'লে এনেকা য়েল্লো বাছ তাতে চুমু এখন কিনি লোৱা।
অহ, সেইটো সেই দুখন গাড়ী। সেই দুখন গাড়ী প্ৰব্লেম বহুত যে ওলাই সেইকাৰণে মই মানে মোবাইল ললো নহয়। সেই গাড়ী দুখনৰ মানে প্ৰব্লেম বহুত।
উম, ওলাই সেইকেইখন তোমাৰ ইঞ্জিন পুৰণা হৈ গৈছে। গৈছে আৰু বহুত আগৰে গাড়ী। উম।
সেইকাৰণে মানে তোমাৰ এই দুখন গাড়ী কিনা নাই, মই এনেই কিনিম বুলি ক'লে কিনিব পাৰোঁ। কিন্তু মানে তোমাৰ সেইটো লাইনত মানে
কণ্ডিচন নকবা নতুন গাড়ী সেনেকা পাই। কিনি থবা এখন।
উম, এখনমান কিনি থব পাৰিবা, মানে কি জানা লাইন মানে এটা লাইনতে পঠিয়ালে ভাল মানে আৰু।
অহ।
আৰু য'ত ত'ত মাথা মাৰিলেও ভাল কোনোবা ফালৰ পৰা হ'লেও মাথাটো মাৰি যায়। এতিয়া তোমাৰ এতিয়া কোনোবা টাইমত এয়াৰপৰ্ট-এয়াৰপৰ্টত কিন্তু মোৰ বাৰ মাহে ভাৰা ওলাই থাকে দেই।
এয়াৰপৰ্টত ওলাই তো মই সেইকাৰণে তোমাক সুধিছোঁ। এয়াৰপৰ্টত মাৰা নে নামাৰা?
উম। তোমাৰ ইয়াত মানে তোমাৰ আকৌ পুলিচৰো তো লাগিবই তুমি জানা।
পুলিচৰ ৰাতি ৰাতিও চলাই চাগে?
অহ, ৰাতিও অহ ৰাতিও তাৰপিছত পুলিচত এতিয়া এই দুখন, এই দুখনৰ পৰা মানে এতিয়া পুতুকটেই যদি তোমাৰ গাড়ীখন যদি মূৰ লৈ ল আকৌ তোমাৰ এই তাহাংৰ চাইডে বোলে কোনোবা চিজনত বোলে ভাড়া-চাড়া নচলে বোলে?
অহ, তাত তোমাৰ গৰমৰ কেইদিন ধুনীয়া চলে, তাৰপিছত নচলা হৈ যায় আৰু।
অহ। সেইকাৰণে মানে মই তোমাৰ লোৱা নাই আকৌ গাড়ীখন এনেই লৈ ল'ম এনেই বঢ়াই থৈ দিলেতো নহ'ব।
উম, আৰু মোৰ সেনেকা লগৰ এটাৰ দেউতাকে চলাই তোমাৰ সেই এনেকে ঘৰত বহিয়ে থাকে। তোমাৰ মাহতটো মুৰত দুই তিনিবাৰ হে পায় মানে এতিয়া। চবফালে গাড়ী তোমাৰ এভেইলএভোল।
অহ, সেইটো কাৰণে মানে মই সেই মাথাটো মোকো এনেকুৱা কৈছিলে তাৱাংত লাইনটোত লগাবলৈ তাৰপিছত মানে তোমাৰ মই তাঙৰ চলা মানুহক লৈ চালোঁ, তাৰপিছত আৰু মোক ক'লে হে নল'বি গাড়ী এতিয়া লৈ আমি পস্তাই আছোঁ গাড়ী এনে বহিয়ে থাকে।
উম, সেই সেনেকুৱাই মানে গাড়ীয়ে গাড়ী চবফালে তোমাৰ মানুহ যাব কোনখন গাড়ীত এতিয়া। এটা আৰু এটা, আৰু এটা দুটা মানুহ লৈ গ'লেও লাভ নাই তোমাৰ, এবাৰতে ধৰক ছয় সাতটা মান নিলে তোমাৰ
উম', উম'। তোমাৰ আকৌ কাউন্টাৰত কেতিয়াবা আকৌ লতাৰি চিষ্টেম তেম হয় এই উম তোমাৰ নম্বৰত পৰিলেহে তুমি ভাড়া যাব পাৰি অ সেইকাৰণে মানে তোমাৰ মই সেই লাইনটোত যোৱা নাই, এতিয়া এই দুটা লাইনত চলাই আছো এই দুটা লাইনত তোমাৰ মোৰ একদম পোৰা চিন্তা নাই।
উম।
তোমাৰ এয়াৰপৰ্টত আৰু আজিকালি মানুহ দিয়াচো হুম?
উম, বোলো চলিহে থাকিব লাগে ধুনীয়াকে টিপ-টপকে তুমি চলি আছা আৰু। এনেও সেইটো লাইনটো মানে পইচা আছে খালি অলপ এতিয়া আজিকালি বহিব লাগে আও। কিন্তু এটা টিপ মাৰিলে ধুনীয়া এটা পইচা ওলাই যায় পাহাৰ যে তোমাৰ পইচা
অ অ অ। এ মই মাৰিছো মানে তোমাৰ কি ভাবিছো জানা এই বলেৰো মানে তোমাৰ যে
উম।
বোলেও মই তোমাৰ মালটনা কেইখনমান ল'ম দুখনমান উলিয়াম বুলি ভাবি আছো।
অ, তুমি মাল টনা ন?
অ এই তোমাৰ এইফালে টাউন চাইডে এই চবজি হে টো কৰিম বুলি ভাবি আছো।
অ, সেইটো কৰিলেও ঠিক আছে তুমি ভালেই হ'ব।
বোলেঅ প্ৰথম এখন নহয় এখন দুখনটো লগতে কৰি ল'ব পাৰিম।
অ, চাই লোৱা ছেকেণ্ড হেণ্ড যদি ভাল কণ্ডিশনত পোৱা ছেকেণ্ড হেণ্ড লোৱা তুমি।
অহ।
নতুন ল'ব নোৱাৰিলেও
ছেকেণ্ড হেণ্ড গাড়ী মানে তোমাৰ আজিকালি মোৰ ল'ব
নাই নতুন নতুন পাই যাইয়ে ছেকেণ্ড হেণ্ড ভাল কণ্ডিশনৰ।
ঠিক আছে হ'ব দিয়াচোন মোৰ পিছত ফোন
অ অ হ'ব দিয়া।